হেল্ল'! অ', অ', মই তোমাৰ এই চাহ বনাই আছোঁ ৰহ। চাহ কফি আৰু এই প্ৰটিনৰ কাৰণে অলপ পানী গৰম কৰি আছিলোঁ।
হয়, হয়।
অ', এতিয়া জিমত যাম।
অ'।
অ', তুমি কিবা খালানে?
মই তোমাৰ এতিয়া বৰ্তমান চাহ খাবলে ওলাও। বাহিৰত অ', এতিয়া মানে অফিচতে আছিলোঁ মানে।
অ', কি চাহ খোৱা তুমি?
মানে এ, গাখীৰ, গাখীৰ চাহে খাওঁ মই এনে বাহিৰত মই।
বা, অ'।
আৰু ঘৰতো চাহেই নাখাওঁ, মই এই অকনমান সন্ধিয়া টাইমত কেতিয়াবা খাই লওঁ আৰু ভাল লাগে।
হয়, হয়।
আৰু কি খাই আছা তুমি মানে চাহ লগত কি খাবা আৰু?
চাহৰ লগত এই বিস্কুট খাম।
অ', মানে কি বিস্কুট ভাল লাগে তোমাক বেছিভাগ?
মগ তোমাৰ কুকিজ বিস্কুট।
অ', কুকিজ আৰু বিস্কুতটো ভাল লাগে না? হয়, হয়, হয়, হয়। ভালে তোমাৰ মানে কুকিজ আৰু বিস্কুট ভাল লাগে যদি
অ'।
আৰু তুমি এই মাছ আ, চা লগত এইটো খোৱা না মুড়ি খোৱা নেকি?
মুড়ি অ', খাই পাইছো।
ভাল লাগে বাৰ অ', এই বিস্কুট আৰু মুড়ি একেলগত ভাঙি দি দিলে বঢ়িয়া লাগিছিলে দেই। অ', মানে খুৰ মানে বেলেগ ডিমাগ লগাই খাই আছিলোঁ মই।
অ', আৰু তোমাক মিঠাই চিঠাই খোৱা নাই তুমি?
অ', মিঠাই চিঠাই খাওঁ মই তোমাৰ এই ৰচমলাই হ'ল আৰু তোমাৰ এই গোলাপ যামোন
অ', গোলাপ জামুন কালাপন, কালাকন হয়। কালাপন নহয় কালাকন।
অ', কালাকন আৰু তোমাৰ তাৰপিছত তোমাৰ এই বৰফি আৰু তোমাৰ এইটো অ', পেৰা পেৰা।
অ', পেৰা।
অ', পেৰাটো ভাল লাগে।
অ', অ', পেৰাটো মোকো ভাল লাগে। উম, আৰু মই এনেকে মিঠাইকেইটা তোমাৰ হৈ গ'ল, কালাকন হৈ গ'ল, ৰসমলাই হৈ গ'ল, তাৰপিছত দাহি চাট হৈ গ'ল
হয় - হয় - হয়, অ', দহি চাট অ, হ, তুমি মোৰ মুখ মুখৰ কথা, এই গণেশগুৰি পাই দহি ছাট তোমাৰ
অ', গণেশগুৰিতটো মই সদায় যাওঁ।
আৰে তুমি ত' সদাই যোৱা নেকি?
অ',
অ', মানে কেতিয়া যোৱা মানে
মই তোমাৰ ৰাতি টাইমত
হাঁ?
ৰাতি টাইমত
অ', ৰাতিৰ টাইমত পায় নেকি তাতে দহি চাহ?
অ', অ',
অ', অ', তেতিয়াতো ভালে পাই যদি ভালে। অ', আৰু
আৰু কিবা শ্বপিং কৰিবলৈ যোৱা না নিজৰ ঘৰৰ বস্তু কিবা?
শ্বপিং কৰিবা অ', যাওঁ মই।
অ', এনেই ঘৰৰ বস্তু কিবা বস্তু আনা কিবা?
অ',
কি কি আনা তুমি?
মই এইটো কি নাম আছিল কাপোৰ চাপোৰ তাৰপিছত এ নিজৰ বুকচ্ গিটা
অ',
অ', আৰু এইটো কি নাম আছিল তোমাৰ চব্জি বজাৰ
উম, উম,
এইকেইটা কৰোঁ আৰু
অ', মানে ভাল লাগে মানে, মানে মই লৈ যাওঁ তোমাৰ চবজি বজাৰ লৈ যাওঁ তোমাৰ
হয়, হয়। অ', ইয়াতে বহুত মহ আছে আমাৰ ঘৰত আজি।
মহ তোমাৰ কি কৰিবা আৰু বৰষুণ দিছে ইমান। এই চব নালা পৰা উৰি আহিলে তোমাৰ।
অ', অ', এইকাৰণে অ', তুমি কৰা নে বজাৰ এনে?
অ', মও বজাৰ কৰোঁ তোমাৰ এই চবজি বজাৰ কৰোঁ।
অ', আৰু?
আৰু এই ৰাচন কৰোঁ তোমাৰ এই চাউল দালি এইবিলাক বিছ স্কুট লৈ যাওঁ আৰু ঘৰত কিবা খাব বস্তু লৈ যাওঁ। নহ'লে তোমাৰ উম। আৰু মাছ মাংসও লৈ যাওঁ, গ'লে মই।
অ', মাছ-মাংস।
অ', তুমি লৈ যোৱানে?
অ', লৈ যাওঁ মই।
অ', কি ভাল লাগে বেছিভাগ?
মই তোমাৰ এই গাহৰিৰ মাংস।
অ', গাহৰি মাংসটো মোৰ ফেভৰেট হয়, ক'ব বুলি মানে বেছি বেছি নাখাওঁ, সপ্তাহতে তোমাৰ এই দুই তিনিদিন খাও আৰু।
অ', আমাৰ মানে গাহৰি এইটো পুহো আমি।
অ', তুমি গাহৰি পোহা নেকি? ভালেই কথা ঠিক আছে অ'। অ', হয়, হয়। তেতিয়াতো ভালে তুমি গাহৰিটো পোহা যদি ভালে।
গাহৰি তাৰপিছত মুৰ্গী কিটা আৰু ছাগলীও আছে।
হয়, হয়, হয়, হয়।
অ', এইকিটা এইয়াই ফাৰ্ম টাইপত আছে আমাৰ।
এ, বঢ়িয়া।
মানে কিবা চিন্তাই নাই মানে, কিবা পঢ়িলে মানে এ মানে কিবা কি কাটিবা গাহৰি কাটিবা, ছাগলী কাটিবা, কাটি লোৱা নিজৰ মৰ্জিদি। অ', মানে বেচাও নেকি, তুমি কেতিয়াবা কাটি পিনি?
অ', কাটি কিনে বেচিও। ঘৰত খাব কাৰণে থওঁ তাৰপিছত দোকানত বেছি দিওঁ।
অ', ইনকামটো অ', হয় নেকি? ইনকামটো ভালে হয়, চাগে!
হয়, ভালে হয়, ইনকামাই।
অ', গাহৰি ইনকামটো ভাল দেই তোমাৰ।
অহ।
চাৰিশ, সাতশ, আঠশ টকা ল'লে উম। ভাল লাগে বহুত।
অ'। গাহৰি তুমি কিমান খোৱা সপ্তাহত?
সপ্তাহত তোমাৰ এক দুই তিনি এনেই খাওঁ তোমাৰ।
অ', অ'।
উম, বেছি নাখাওঁ মানে সদায়, সদায় খাব নালাগে এই তোমাৰ এই টেষ্ট হ'ব কাৰণে খাব লাগে বাচ।
হয়, হয়, হয়, আৰু তুমি ভেজিটেবল কি, কি খোৱা?
ভেজিটবল তোমাৰ অ', ভেজিটেবল তোমাৰ পানীলাও ভাল লাগে। ৰঙালাও ভাল লাগে।
অ'।
আৰু তোমাৰ এই কইলাটো ভাল লাগে।
কৰিলা অ'
অ', ভাত কৰেলা?
অ'
তাৰপিছত তোমাৰ এই বিন
অ'।
গাজৰ
হয় হয়।
আলুটো জানাই, চবৰ ফেভ
অ', আলুটো অ', আলুটো চব চব্জিতে দিয়ে।
চব চব্জিতে দিয়ে।
অ'
আৰু তোমাৰ, আৰু কি আৰু বন্ধাকবি
অ', বন্ধাকবি।
উম, বন্ধাকবি চব্জি খাই বঢ়িয়া লাগে, অ' ফুলকবিত তোমাৰ এই অকণমান, অ' লেবৰা টাইপ চব্জিটো বনালে ভাল লাগে মোৰ। উম।
উম, আৰু কিবা খেতি-চেতি আছে নে তোমাৰ ঘৰত?
অ', খেতি-চেতি মই কৰোঁ, কমচে কম পানীলাও লগাওঁ, ৰঙালাও লগাওঁ।
অ'
এই তিহু লগাওঁ, তিহু
অ', তিহু
উম, তাৰপিছত অ', মূল গছ আছে, তিনিটা তামোল গছ আছে, আম গছ আছে কঠাল গছ আছে, তাৰপিছত অ' ছ-ছজনা গছ আছে তোমাৰ।
অ'
উম।
আৰু ঘৰত কিবা ছাগলী-ছাগলী পুহিছা নে?
নাই নাই ছাগলী পুহা নাই, তোমাৰ মই ক'ব গ'লে মোৰ কুকুৰ আছে আৰু তোমাৰ মুৰ্গীয়ে আছে।
অ', কুকুৰ আৰু মুৰ্গী
অ', এই এইবিলাক মানে পুহিলে তোমাৰ, ঝামেলাও থাকে তোমাৰ মানে
হয় হয়।
আৰু তুমি গ-গৰু নুপুহা নেকি, গৰু?
গৰু, নুপুহো গৰু।
অ', মানে গৰু পুহিলে তুমি মানে গাখীৰো বেচিব পাৰিলা হয় তুমি। উম, বহুত মানুহ বেচে মানে
কি আৰু মুৰ্গী বেচো, কণী বেচো, মুৰ্গীৰ কণী কেইটা, তাৰ পিছতে চাও ছাগলীৰ মাংস বিক্ৰী কৰোঁ, ছাগলীয়ে বিক্ৰী কৰি দিওঁ কেতিয়াবা। দোকানত যায় কিনা, হয় সঁচা কথা হয়।
অ', হয় হয়, তেতিয়া তুমি মানে কিমান পাই যোৱা মানে ইনকামটো?
তোমাৰ পাৰ কেজি, উম, চাৰি কিমান হয়।
এনে তোমাৰ, মানে পুৰা গোটাক ছাগলী বেচি দিলে কিমান পোৱা?
এ মইতো গম নাপাওঁৱে, দেউতাই বিক্ৰী কৰে।
অ', মোৰ হিচাপেদিতো ন-ন, দহ এনেকা পাই যায়।
অ'
আৰাম দি পাই যায়।
হয় হয়।
উম।
অ', এ আমাৰ লোকেল ন' পুৰা মজাকে পাই আৰু।
অ', অ', তোমাৰতে মানে ঘৰতে পোৱা বস্তুটো আৰু ভালকে হয় মানে উম,
আৰু মুৰ্গী চুৰ্গীও বিক্ৰী কৰোঁ লোকেল মুৰ্গী গিতা আছে ন'।
হয় - হয় - হয় আৰু মানে লকেল মুৰ্গীৰ কণী খালে আৰু ভালে তোমাৰ ভিটামিনো আহিব বহুত আৰু শক্তিও আহে গাত।
অ', খোৱা নে তুমি লকেল মুৰ্গীৰ কণীকেইটা?
অ', লোকেল মুৰ্গী কণীকেইটা খাওঁ, এই তোমাৰ আমাৰ মুৰ্গী কিটাই দিয়ে এইটোৱে খাওঁ।
হয় - হয়, অ',
হাঁ, হাঁ
অ', সেইকেইটা ময়ো খাওঁ সেইটো ৰাতিপুৱা মৰ্ণিং টাইমত। অমলেট বনাই কিনা খাওঁ, অমলেট বা বইল কৰি খাওঁ।
বইল কৰি খোৱা ন' অমলেট খোৱা মানে ভালেই আৰু।
অ', হয়
আৰু তুমি এনেই চিকেনটো কেতিয়াবা পুৰি খাইছা না তুমি চিকেন?
অ', পুৰি খাইছোঁ।
ভাল লাগে নে কিবা?
অ', ভাল লাগে।
আচ্ছা তোমাৰ হঁতে ছাগলী কাটানা?
অ', কটো, কটো।
আচ্ছা তুমি তোমাৰ হঁতে কি, কি ষ্টাইলত কাটা ছাগলীটো মেনে?
ছাগলীটো এইটো নেপালী ষ্টাইলত।
অ', নেপালী ষ্টাইলটো বহুত ভাল লাগে দেই মোৰ।
অ',
গাহৰি যেনকে লাগে ক'ব গলি।
হয়, হয়।
অ', উপচ চামৰাটো মানে আই হাই মজা লাগে তোমাৰ।
হয়, হয়।
অ', মোক মাতিবা কেতিয়াবা খাবৰ কাৰণে।
হয়, হয় মাতিম দিয়া তোমাক।
অ', আৰু তোমাৰ হঁতৰ মানে ভাই ফুটাত বোলে বনায়ে তোমাৰ হঁতে।
অ', বনাও আমি।
উম, ভাই ফুটাতে আহি যাম তোমাৰ অন্তৰ মই।
হয়, হয়, হয়, অ',
ভালকে খুৱাই দিবা আৰু মোক।
অ', ভালকে খুৱাই দিম দিয়া, আৰু এই ছাগলীৰ তুমি পেট খোৱা না?
অ', পেটিটো বহুত ভাল লাগে তোমাৰ এই, এই পুৰা ভাজি যেনকা বনাই। জলা, জলা দি পিনি এ বঢ়িয়া লাগে, অলপমান টাইম লাগে।
আৰু এই ঠেঙৰ চুপ খোৱা না, ছাগলীৰ ঠেঙৰ চুপ?
ঠেঙৰ চুপটো বহুত ভিটামিন দেই।
অ',
তোমাৰ এই ডক্টৰেও তোমাৰ অ', তোমাৰ ডক্টৰেটো কয় ঠেঙৰ ঝোল খাবা।
অ', অ',
মই খাইছোঁ, মই মোৰ মায়ে বনায়ে থাকে, অ, মই খাই থাকো।
হয়, হয়, হয় এ আমি ছাগলীৰ চব খাওঁ মাথা, চা
অ', মাথাও ভাল লাগে, তোমাৰ মাথা লৈ যাওঁ মই কিতায়াবা, কিতায়াবা। উম, দিয়া থওঁ দিয়া হা, অ', অ', দিয়া থওঁ হা, মই অলপমান কাম আছে।
ঠিক আছে দিয়া।